হেল্ল'। হেল্ল' অ। কি কৰিছ?
এয়া ভৰি হাতগেইটা ধুই আহিছো। ওখ ৰাম ইমান গৰম আজী। আহ কি কৈছ? বনোৱাই নাই বনাব লাগিব।
অহ এ ত গৰম দিছে এ তহঁত যে মৌ পোহে কেনেকে পোহে অ?
মৌ।
অহ।
এতিয়া ক'ৰবাৰ পৰা যদি উৰি আহে সেইবা ধৰিব লাগিব। ধৰি আনি চাকত চাকত বাঁহ বনাই বাঁহত থ'ব লাগিব মানে মোৰ চাকৰ পৰা হেৰি কৰি আনি।
আহ কিহৰ চাক বনাই।
ম মৌ বাঁহ যে ম বাহতে উৰি আহে উৰি আহিলে পিনে নিজে কৰবা গছ এজোপাত হ'লেও চাক এটা হ'লেও বনাই নাই।
সেই চাকটো লৈ আনিব লাগিব আনিলৈ পেলানীয়ে যোনটো বাকচত থ'বি সেই বাকচটোত যোনকেইটা ফ্ৰেম থাকিব তাত সেই চাক খনৰ এ এনে এনে বাকচত।
তাকে ত আৰু কিহৰ বাকচ?
কাঠৰ কাঠৰ।
অ অ।
সানি ল'ব লাগিব ৰ'দত শুকাবলৈ দিব লাগিব। দিব দিয়াৰ পাছত তোৰ সেই তাত ফ্ৰেম কেইটা যে থাকে ফ্ৰেমকাইটাত সেই মোচাক খনৰ পৰা অকমান অকমান লৈ পেলানি হেৰি দি চ চুতলি দি পেলানি বান্ধি। দিব লাগিব যেতিয়ালৈকে সিহঁতি তাত বাহটো সাজিব নোৱাৰে তেতিয়ালৈকে।
অ অ এই মোৰ বাহ মোৰ বাহ এটা কৰিলেহে মানে বোলো ধুই থৈ দিও এনেও আজিকালি দেখোন গোটেই ভেজাল নে দেখোন। সেইটো কাৰণে মৌবাহ এটা পৰিছে বোলো কেনেকে ধৰে কি ক এই বাহটো কা কি কাঠৰ পৰা বনালে ভাল হব।
যি তি কাঠ পা বনাব পাৰি।
অ নাই চুটি অনা কাত আছে মানে সেইটো কাৰণে।
হ'ব আকৌ সেইটো এ ৰং কৰিলে মানে জি টি ৰং কৰিলেও নহ'ব আকৌ।
আহ কি কেনেকে বনাব লাগিবনো।
এ আমাৰ আমি যেনেকে সৰু হেৰি এটা বনালে মানে ঘৰ চৰ এটা বনালে যেনেকে চ চাইছুকীয়া বাকচ এটা।
অ।
তেনেকুৱা চাৰিচুকীয়া এটা বক্স বক্স টাইপৰ বাকচ বনাব লাগে। তাৰপিছত ওপৰখন খোলা ৰাখিব লাগে। তাৰ মানে সেইখনত বেলেগকে এক্সট্ৰাকে ঢাকনি দিব পৰাকে। যাতে সেইখন দাঙি পেলান এনেকে সেই ফেম বিলাক উলিয়াই ৰস কাটিব পাৰি। তেনেকে
অ গম পাই আছো বাৰু ফেম মানে সেই এইটো কি? কাঠৰ এই ধুনীয়াকে বাকচটো বনাই পেলাই কি হয় এই পাইমাৰ মাৰি দিলেও হ'ব চাগে ন।
পাই মাৰ নেমায় পায় মাৰ নেমায় পায়মাৰ। মোৰ ৰ কি মোৰ গুটিয়ে পাইমাৰৰ গোন্ধক সয্য কৰিব নোৱাৰে।
অ আজিকালি সেয় বজাৰত গোটেই ভেজাল ঘৰতে যদি কিবা এটা কৰি খোৱা নহয়। মানুহৰো বেমাৰবোৰ কেলেই হৈছে ন।
বাকচটো একদম ধুনীয়াকে ধুব লাগে ধুই চেনি পানী খানিব লাগে চেনি পানী সানি ৰ'দত শুক দিব লাগে তাৰ পাছত মৌ বাহটো তাত ভৰাব লাগে
অ তাকে কাইলে সেই বাহ এটা বনাও বাহটো বনাই ধুনীয়াকে মৌ বাহটো ধৰি মৌ আকৌ জোনাকত -জোনাকৰ পিছত নে জোনাক পূৰ্ণিমাত মোৰ গোটেই হে ৰস খাই পেলাই হেনো মই বাহটোৱে নতুন ৰাণী হলে
নতুন ৰাণী হলে খাই পেলাব। আকৌ নতুন ৰাণী হলে কুইনচেল হ'ব নাই কুইনচেল হলে ৰাণীজনীও খাব কুইনচেল খিনিও খাই পেলাব।
মানে সিহঁতি তাত প পুৰণা যোনবাহ থাকে সেইবাহত আকৌ নতুনকে সিহঁতি হেৰি পোৱালি নযগাই জানো
অ
সেইটো কাৰণে সেইটো কুইনচিয়েল হোৱা বুলি কয় কুইনচিয়েল হয় মানে আৰু এটা নতুন নতুনটা গ্ৰুপ সৃষ্টি হয় তাত
অ মই সেই যদি মানে আমাৰ এই গছ এজোপা মৌ বা পেলাই বোলো কেনেকে ধৰে কি কৰে বো সোধোচোন তহঁতৰ এনো যেতিয়া মৌ খেতি কৰে সটো এটা বহুত লাভজনক খেতি
আহ অ বহুত দাম আক মৌ ৰস
অ তাকে সেইটো এশ গ্ৰামৰ এশ গ্ৰাম নে এশ গ্ৰাম নেটো দুইশ গামৰ বটলতে এশ টকা নে দুশ টকা হব
পুৱা এ পোৱা কে লয় নে কি লৈকে নাজানো সেইটো মুঠতে এশ টকা লয় অ উম
আমাৰ এই অসমীয়া লৰাবোৰ গৈ পেলাই হেই কেৰেলাত থাকিব কৰবাত থাকিব কিবা কৰিব।
সাতশ আঠশ টকা লিটাৰ হয়। এতিয়া এইটো চিজনত বেছিহে হয় ন। এহেজাৰ বাৰশ হৈ যায় এতিয়া ছিজনটোত পাবলে কম যে
অ চিজনলৈ বস্তু দাম উঠা নবা হ এতিয়া ধুনীয়াকে যদি মৌৰ বা মৌৰ- মৌৰ বোলে পাঁচবাৰে পহিলে বা দহ বাৰ পহিলে কি ধুনীয়াকে এটা বিজনেছ চলি থাকিব। মোও সোকে কম বুলি আহিছো মোৰ এবাৰ পাছত ধাকে মোৰ এটা এযোৰ এবাৰে এবাৰেহে বাঢ়িব এবাৰ এবাৰ যে ধৰি গলৈ ধে প্ৰতিপাল কৰিব লাগিব কৰ্ম কৰি পেলাই চিক কেৰেলাক য চিকিুৰিটি গাৰ্ড কৰাতকে ইয়াক যদি ধুনীয়াকে মৌৱে হওক বা মুৰ্গী কেইটামানে পুহিলো মৌয়ে পুহিলো বিভিন্ন ধৰণৰ শেষ
সেইটো বাৰু ভাল কথা।
তেনেকে কৃষি কৰি পেলাই বোল ইয়াতে থাকো বাহিৰলৈ নাযাওঁ।
অ মোৰ বাৰ পূহাৰো নিয়ম আছে আকৌ
অ অ সেনেকে থই
ৰ'দ পোৱা জেগাত থব লাগিব মানে এটা টাইম ৰ'দ পৰা আৰু এটা টাইম চাহ পৰা মানে ৰাতিপুৱা টাইমত ৰ'দ পৰিব লাগিব আবেলি টাইমত চাহ পৰিব লাগিব।
অ হেৰি এইটো কি চালি দি পেলাই ধুনীয়াকে চালি দি ভাল ৰাখিলে নহব নে খোলা জেগাত চালি দি পেলাই নহয় আকৌ বৰষু চকুণ পৰিসিলে দিগদাৰ হ'ব নহয়।
বৰষুণ চৰষুণ পৰিলে মানে ওপৰত টিংপাত এখন এ এখন বা কিবা পানী নপৰাকে ভিতৰত ৰত পানী বাহটোৰ ভিতৰত পানী সোমব নোৱাৰাকে ধুনীয়াকে কিবা এখন দি থৈলেই হ'ল ওপৰত একেবাৰে ঢাকি নহয় যাতে ম গুটি খিনিও ওলাই যাব নোৱাৰে তেনেকুৱাকে নহয় ওপৰত তাৰ মানে মানে টিঙ চলা দি থ'লে যেনেকে
তাকেত টিঙত ধুনীয়াকে চালি এখন দি পেলাই এয়া কৃষিৰ ভিত্তিত বা ব্যৱসায় ভিত্তিত যেতিয়া কৰিম। তেতিয়া ধুনীয়াকে ম ঘৰ এটা বনাই ঘৰ মানে কি আৰু ধুনীয়াকে চালি এখন দি পেলাই ঘৰ টাইপত বনাই। তাতে মোবা এপ ইবাহৰ স সিবাহৰ ওচৰত ময়ো থব পাৰিনে মই
নোৱাৰি নোৱাৰি।
কিমান মান দূৰত্ব ৰাখিব লাগে।
এশ মিটাৰ দেৰশ মিটাৰ দূৰত্বত
অ অ। তাকে বোলো সোধো বুলি কয় তাহৰ এই খেতি বাতি কৰা হৈছে নে নাই হ।
স মই মাতি ৰুইছে
অ এই সেয়া ধানতটো উ
কি
থকুৱা ধানটো কেনেকে ৰুৱে আৰু চকুৱ খান্দে জলপান খাই যে
চকুৱাৰ ধান
হা
দেহু ধাম যেনেকে ৰে তেনেকে ৰোৱে সেইটো কিবা হেৰি এইটো এ।
বাম মাটিত কোৱা খেতি নেকি বৌ
হয় চাগে ন জানো?
অ। মানে এইটোক আজিকালি মানে ঘোম চলাও বহুত অত্যাধিক দাম উঠিছে। সেইটো কাৰণে বোলো অলপ চকুৱ ধান চকুৱ ধানৰ খেতি। কো বুলি ভিছো মানে কঠিয়া পাৰিছ চো কেনেকে মানে। কিবা নিয়ম আছে নে এইবোৰ ধানৰ হিচাপতে কয়। তাকে ইয়তে থাকি তেনেকুৱা কিছুমান কাম ক কৰিলে কিমান ভাল হ'ব ব হয় নহয়।
অ ঘৰত থাকি মানুহৰ আহ হেৰি আকৌ আইডিয়া নাই আকৌ কেনেকে কৰিম কি কৰিম সেইটো আইডিয়া নাই।
কাম কৰিলেহে মানুহ আৰ্থিকভাৱে সবল হব পাৰিব।
উম
এতিয়া খেতি বাতি এটা ধৰি লওক উম মৌ পুহিলো এবাৰ দুবাহ মৰ্গী কেইটামান পঢ়িলো এতিয়া সেই মানুহে নাজানে মানে কামটো কৰিব এতিয়া উম চপা ধানৰ খেতি কৰি ধুনীয়াকে ধান খিনি হোৱাৰ পিছত। ৰ পিছত ধুনীয়াকে ফালি মেলি কোমচল কৰিলো। তায়ে কিছুমান চিয়া খুনালো তেনেকে বেচিলো কোমল চাউল কৰি কোমল চাউল বেচিলো কিমান লাভ হব।
সেই আইডিয়া বিলাক নাই।
চবৰে ওচৰত নাই সেইকাৰণে সিহতি বাহিৰত গৈয়ে হেৰি কৰেগে চিকিউৰিটি গাৰ্ড কৰেগে।
তাৰ আচলতে এ কথা কথাা চিকিউৰিটি গাৰ্ড কৰে মানে তাত কষ্ট নাই তাত অকল বহি থাকিব লাগে। হেৰি কৰি থাকিব লাগে ইয়াত আকৌ কষ্ট কৰিব লাগিব ন ৰ'দে বৰষুণত তিতিব লাগিব তাত ৰ'দৰ বৰষুণত চতিব নালাগে।
সেইটোৱে ই তাৰপিছত। তাৰপিছত সেয়াাক উ বেলেগক গালি পাৰি লাভ নাই নহয় আমুকে কষ্ট কৰিব পাৰে তামুকে কষ্ট কৰিব পাৰে। নহয় তামুকে অসমখন ধ্বংস কৰিলে তামুকে অসমখনন ধ্বংস কৰিলে সেইবোৰকেও লাভ। নাই নহয় তহতে নিজে যদি কষ্ট অসমীয়া ল'ৰা হিচাপে যদি কষ্টয়ে কৰিব নহয়। তেতিলে কেনেকে হ'ব এতিয়া ধুনীয়াকে খেতি। লগাই আছো অ ধান লগাই আছো। পাঁচ বিঘা এইটো ৰঞ্জিত ধান যোনু ভাত খাই। ধান লগাইছো পাঁচ বিঘা তাৰ পিছত চকোৱা ধান লগাম পাঁচ বিঘা মান। ধুনিয়াকে উ এইটো ধানতটো চাউলটো বনাই পেলাই বিক্ৰী কৰা হ'ব।
আকৌ এইটো চকোৱা ধানটো।
ধান এ ধান কেে ধান বেচাতকে চাউল বেচিলে বেছি।
এক চাল মেচা হব। মানে এ চকোৱা ধানতটো আকৌ চিয়া বনোৱা হব চিৰা বনাই পেলাই আকৌ হেৰি কৰা হ'ব। কোমল চাউল বনোৱা হব তেনেকে বিক্ৰী কৰা হ'ব।
কোনোবা এটা চিজনত চাউলে। বহুত দাম হৈ যায় নহয় চল্লিশ পঞ্চলিশ টকা কেজি হৈ যায় যে।
কোমো চাউলো এতিয়া দেখোন আশী টকা কেজি। বৰ্তমান ইয়াৰে গাঁও গাও গাঁৱলৈৰে। গাঁও গাঁৱলীয়া আৰু জেগাতে চহৰৰ এতিয়াতো কোমলল হ'বলে নেচৰটো মচলা দাম কিমান আছ সটো ভগৱানেহে জানে আৰু
উ দেৰশ মান চুই যাব আৰু এ এইবিলাকত সেইবোৰ সেই এনেকে নবচ। চনা এইবিলাক পেকেট পেকেটকেহে তাতেৰে লিখি দিওঁ আৰু
উম
চিম কে বাচিব চাউলৰ ব্য্য়ৱসায়ত হব বেয়া ব্যয়ৱসায় নহয় আ কথা খেতি কৰিব পাৰিলে মানে।
চাউলৰ ব্যহাৰটো বহত পইছা এতিয়া। সেইটো কাৰণে কৈছো ন। সেই পাঁচবিঘাগ লোকেল চাউলত। দাম অত্যাধিক দাম প্ৰচুৰ আৰু উপলব্ধ নহয় যে বস্তু খিনি। উপলব্ধ যোনখিনি বস্তু সহজলভ্য বা সহজতে উপলব্ধ হয়। সেই বস্তুখিনিৰ দামটো বেছি ত কম।
আৰু টাউনীয়া জেগাত টাউনীয়া জেগাত লোকেল বুলি ক'লে যিমান দাম দি হলওত। কিনে।
অ।
খাবলৈ নাপায় যে সিহঁতি।
উ এতিয়া উ কণটলা চাউল কেইটা বা চৰকাৰী চাউল কেইটা। কিনা চাউল কেইটাতকে এতিয়া ঘৰুৱা চাউল কেইটা কিমান ভাল। সেইবোৰ ধৰণৰ ব্যৱসায়।
উম।
ব্যসায় ভিত্তিত কৰিবই লাগিব নহলে ব্যসায় ভিত্তিত নকৰি যদি হেৰি কৰা হয়।
অ মানুহৰ যিকোনো এটা কৰিম বুলি সেইটো। সেইটো এটা ব্যৱসায় তই সৰুকে দোকান এখন দি আছ সেইটোও ব্যয়ৱসায়। কিবা এটা কৰি পেলানি ঘৰৰ পৰা বেচি আছ সেইটোওতো এটা ব্যয়ৱসায়। ব্যয়ৱসায় সৰু হওক ডাঙৰ হওক যিয়ে নকৰ সেইটো ব্যয়ৱসায়। খায়ে হয়।
অ।
কোনোৱাই বোলে চানা দোকান এখন দি আছে সেইটোও এটা ব্যৱসায়।
হয়।
নহয় জানো।
বেলেগ কেনেকে হত এতিয়া আ পায়। আকৌ পেলাই বেলেগত কাম কৰি লাভ নাই নহয়।
উম। সেইটোৱে কথা।
এতিয়া আকৌ এই ফাৰ্ম এখন খুলিম বুলি ভাবিছো ব্ৰইলাৰ ফাৰ্ম এখন।
তই ব্ৰইলাৰ ফাৰ্ম এখন খুলিবই লাগে।
ফাৰ্মখন মানে আছিলে ফাৰ্ম এখন আছিলে কিন্তু এতিয়া ফাৰ্মখন মানে। হৈছিলে কিন্তু এতিয়া ফাৰ্মখন আকৌ নতুনকে আৰম্ভ কৰা হব।
এ হাঁহ হাঁহ পোহাতকে ব্ৰইলাৰ পোহাই লাভ আছে মই হাঁহত যিমান ল। লোকচান হলে নহয়। হ এতিয়া হাঁহৰ ছিজন নাইও সেইটো কাৰণে হাঁহ পোহাতকে ব্ৰইলাৰ অননাই ভাল ব্ৰইলাৰ পুহিলে। লাভ হব খুব বেছি পঞ্চল্লিশ দিন হেৰি হব।